অঁ অঁ ভাত খালা?
উম খালো তুমি। কিহৰ লগত খালা
মই আজি নিৰামিষ খালোঁ।
হয় নেকি কিয় আজি কিবা।
নহয় নহয় আজি মানে মাম আজি মামাহঁতৰ মানে ঘৰ লৈছে।
ঘৰ লৈছে নেকি?
ঘৰ লৈছে ঘৰ ললে ঘৰ নতুনকে আহিব আৰু ঘৰ নতুনকে বনাইছে।
অ ঘ ঘৰ নতুনকে বনাইছে হয়।
তাত মানে কি ঘৰ বনালে নতুনকে আহিলে মানে কি
অঁ অঁ সেইটোয়ে শুনা পাইছো। মানে খাব নাপাই।
অঁ নাপায় নাপায় এইটো তাৰ কাৰণে। নিৰামিষে অ আছে অঁ
হয় মই। তোমাৰ আজি মাছৰ লগত ভাত খালো। এখন হোটেলত এশ টকা ল'লোঁ।। ভাল লাগিছে খাইকে। এনে মাছ- মাংস খোৱা নাই? তুমি?
খাওঁ খাওঁ।
উম কি কি খোৱা?
মই মাছ মানে খাওঁ, তোমাৰ মাছ খাও মাংস মানে মই গাহৰিতটো ভাল পাওঁ।
এই পৰ ক্লাব নেকি তুমি।
পৰ ক্লাব কাৰ।
অঁ অঁ এইজন। এজনী ফ্ৰেণ্ডজনীও আছিলে সি ভাল পায় বুলি কৈছিলে মোক। আহঁ। অঁ ময়ে খাওঁ কেতিয়াবা খাওঁ তেনেকুৱা আমাৰ ঘৰত বনাব নাপায় তাকো মই বাহিৰত খাওঁ ফ্ৰেণ্ডৰ লগত মই ভালেই পাওঁ ছাগলী মাংস। হয় হয়।
ভাল লাগে মই কিন্তু এনেই। এতিয়া মানে কি পক গাহৰিত তো তোমাৰ হেৰি হৈছে গাহৰিতটো এতিয়া অলপ এৰি দিছো বেমাৰ আহিছে অ অ গাহৰিত তোমাৰ বেমাৰ এটা আহিছে
গাহৰি মানে মই কোনে ভাওঁ বছৰতে একবাৰ মানে বেমাৰ আহি থাকে
অ অ আহ এইটো মানে আৰু মাছ মাছৰ মানে মই লোকেল মাছতটো ভাল পাওঁ তোমাৰ কুচিয়া যি আছে কুচিয়া মাছটো ভাল লাগে আৰু মাগুৰ মাছটো তোমাৰ
এ মই কুচিয়া মাছ আজিলৈকে খাই পোৱা নাই ভয় লাগে সাপটো ধৰি লাগে কুচিয়া মাছ কেতিয়াবা
হয়
সেইকাৰণে মই আাজিলৈকে দেহাৰ পৰাণে ভাল শুনা পাইছো অ কিন্তু মই খাই পোৱা নাই জিন দেগি
দেহতাৰমানে দেহাৰ মানে তেজ কমিলেও কুচি এটো খাই বুলি মই শুনিছো
অ কুচিয়া খাই বুলি অ অ কুচিয়াতো মই আছিলো কি খাই পোৱা নাই টেষ্টটো কেনেকুৱাই মাছ মাছৰ নিচিনাই হয় বুলি কয়
হয় আৰু শিঙি মাছটো খোৱা নাই
শিঙি মাছ খাওঁ শিঙি মাছ মাগুৰ মাছ গৰৈ মাছ সব মাছ খাাব পুৱাস আহ চব মাছ কাৱৈ মাছেও খাওঁ তোমাৰ কি মাছ মাছৰ ভিতৰত কি মাছ বেছি বেছি কে ভাল লাগে
সকলো ভিতৰত আৰু
অ কুচিয়া আৰু এনে কুচিয়া অ কুচিয়া মাছ আৰু চেং মাছ খাইছে নে চেং মাছ এ মই ধৰো আমাৰ পানে দং আছে তি পানীটো বন কৰিৰিকে প চেং মছ বম বম চেং মাছ ধৰ
অ ভাল ভাল লাগে আৰু তোমাৰ ডাঙৰ মাছৰ হেৰি ডাঙৰ মাছৰ কি ভাল লাগে তোমাৰ
ডাঙৰ মাছত তোমাৰ গৰৈ ডাঙৰ ডাঙৰ ন
অ ডাঙৰ মানে আমাৰ যিটো আছে তোমাৰ আহ নদী বিলাকত পাই কচ মাছটো ভাল লাগে কচ মাছটো ভাল লাগে কিন্তু কিন্তু সেইটো ভাল নহয় তোমাৰ দেহৰ কাৰণে আহ কাটাটো থাকে কিন্তু তেলান যি মাছটো অহ তেলতটো থাকে তেলতটো অন্যয় কৰে বহুত
হয় নেকি, অ সেইটো মাছ খাই ভাল পাওঁ।
আৰু মই ইলিছ মাছটো ভাল লাগে তোমাৰ।
ইলিছ মাছতটো মই একবাৰ খাইছিলো। মই ম, ই দেখাই নাই ইলিচ মাছ। কিন্তু খাইছো একবাৰ।
হয় হয়, মানে মোৰ লগৰ এজনে আনিছ ছিলে তাৰ মানে ইয়াত গুৱাহাটীত পাই নদী বিলাকত
হয় নেকি?
নাপায় কিন্তু এইবিলাক মাছ বিলতো নাপায়।
হয় নেকি, এনে ইমান ৰিয়ৰ মাছ না।
অ।
অ দামো বহুত ন, কাছোত নাই নাই আজিলৈকে খোৱা নাই।
সিদিনা খাইছিলো, সিদিনাৰ পৰা খোৱাই নাই একদম বেয়া লাগে।
হে, কো কোনে বনাইছিল ঠিক আছে তো।
কাচুতো মানে কাচু খাই তোমাৰ। কাছু মাছতে পৰে।
হয় নেকি, আহ মই খুৱাই কাটা দেখাই নাই আজিলৈ কে।
আৰু তোমাৰ কাচোতো আমাৰ এদিন মানে গাঁৱত বিলত এজন মাছ, এ মাছ মাৰা মানি পালে তাত
আহ।
ত মানে কাচোতো পালেই তাৰ, গাঁৱৰ মানুহ বিলাক ত গোটাই বিলাকে ভাগাই ল'লে ভগাই তেতিয়া খাইছিলো। কিন্তু ভাল নালাগে মাছটো।
কে কেনেকুৱা থাকে টেষ্টটোৰ তাৰ?
টেষ্টটো মানে ভাল নালাগে একদম এটা কিবা চেন আহে।
হয় নেকি, মানে বহুত বছৰলৈকে জীয়াই থাক ন সেইকাৰণে চাগে, তোমাৰ মনষ্টাৰৰ নিচিনা তোমাৰ দানিয়াচৰৰ যামানা নাৰ বুলি মানা যায় তা ক। মান লাক। এক লাখ বছৰ পুৰাণা থাকে নহয়।
হয়।
অ, কি বোলে সেইটো কাচটো মই মই শুনিছিলো কি তাক বনোৱাৰ পিছতো হিলি থাকে বোলে মাছটো সেইটো।
তাক মাৰিব নোৱাৰে, তাক যেনেকে মুছলিম মানুহ বিলাকে তোমাৰ কৰিব নিদিয়ে। গৰু বিলাকক যেনেকে কৰবা নিদিয়ে।
হয় হয়।
তাত মানে কি কাচতো মানে কি গলটো এ হেৰি। কৰি দিয়ে কাটি দিয়ে, গলটো সি সোমাই লৈ যায় তাৰ যিটো গল এটা আছে সেইটোত মানে কি ঘাইলৈ সোমাই লৈ যায়। সেইকাৰণে তাক মাৰিব ওলাই মানে কি কেনেকে। কেনেকে মানে সেনেকে গলটো লালে মিৰি। দিয়ে।
অ, চাইকে চয় অ তাৰপিছত ওলাই যায় সেইটো খপ্তাহ এইটো বাকচ
অ, বাকচৰ পৰা ওলাই যায়। সোমাই যায় আৰু।
পূৰা ওলাব পাৰে ন বাকচ।
অ, বাকচৰ পৰা ওলাই দিয়ে গ'লটো। অ, মাৰিব খুজিলে সিঘলটো সোমাই লৈ যায়। অ এনেকে থাকে তাৰমানে সে তাৰ মাজ। মাজতে আৰু কেতিয়াবা পৰি যায় গলত।
আহ, তাৰপিছত ওলাব পাৰিব ভাল লাহেগে অ। বনোৱা পিছতো হিলি থাকে নেকি মাছটো।
বনোৱাৰ পিছত মানে, অ তোমাৰ যেতিয়া হেৰি কৰে।
অ, মানে সিজা মানে ৰন্ধাৰ পিছতে হিলি থাকে নেকি মাছ। মই শুনা পাইছিলো, ৰন্ধাৰ পিছত। হিলি থাকে বোলে।
অ, এইটো নাই এইটো গম নাপোও মানে বহু। বছৰ আগত।
হয় নেকি? আৰু কটাৰ পিছতো হিলি হিলি থাকে।
অ, কাটাৰ পাছত থাকেই অলপ কিজানি মই মানে কি মই এ যেতিয়া কাটিছে তেতিয়া মই নাই। চোৱা নাই মাংসটো মাংসটো যেতিয়া। গোটেই ঘৰৰ মানুহে আনিছে।
আহ।
তেতিয়া, মাংসটো খাই কিনো চাইছিলো কিন্তু ভাল নালাগে।
হয় নেকি অ মই তেনেকুৱা আছো এইটো। কেঁকেৰা তো খাইছা নে কেকেৰা?
কেঁকৰা খাও, কেঁকৰা টো আমি চাটনি কৰি খাওঁ, আঞ্জা কৰি খাই পোৱা নাই।
চাটনি কৰি খোৱা ন, এনে ভাজি খোৱা নে?
তোমাৰ আচা হেৰিটাই কৰি খায় আমাৰ যেনেকে বতা বিলাক বটে
অ, মই গম পালো তুমি চাটনি গলা। নহয় বুজি পালো, গুটিকে পুৰা, গুটিকে আদা, নহৰু দিকে খাইছে চাগে, হ আ অ অ এইটো এনেকুৱা খাইছো মই। কিন্তু ভাজি খাইছো নহয়, উম উম। টেষ্টি লাগে, এবাৰ এটা ৰেষ্টুৰেণ্টত গৈছিলো তাতে কেঁকৰা আছিলে তোমাৰ দুশ বিশ টকা সেই দিনা মই খাইছিলো। টেষ্টি ভাল লাগিছ এইটো নদীৰ কেকৰা অ নদী নদীৰ কেকৰা আছিলে অলপ, আমাৰ যি যোনটো দঙৰ কেকৰা আছে অলপ টাইট টাইট। বেলেগ ধৰণৰ অলপ কেঁকৰাটো সেইটো, আৰু নদীৰ কেঁকৰাটো অলপ বেলেগ। তোমালোকৰ চাইডৰ তো কেঁকোৰা কিমান ডাঙৰ ডাঙৰ হয় না?
ডাঙৰ ডাঙৰ মানে এই হেৰি মানে এই মেডিয়াম আৰু তোমাৰ হেৰি নিচিনা হয়, এই সৰু সৰু শিঙি ইমান ডাঙৰো নহয়।
হয় নেকি, আমাৰ ইয়াতে ডাঙৰে ডাঙৰো পোৱা যায়। ডাঙৰ ডাঙৰ একেবাৰে, তোমাৰ এটা মোবাইলত যিমান হ'ব পাৰে আৰু। ধৰা কেকুৱা দমত ডাঙৰ দং আছে, দঙৰ দং বুলি ক'লে ডাঙৰে আছে তাতে মানে চাইডে চাইডে বহে। গাদাত, খান্দিকে পুৰা ওলাই, এই যি ডাঙৰ ভাজি কৰি, আহ। ভাজি কে খাও।
উম, কিছুমানে আঞ্জা কৰিও খায়।
আঞ্জাতো কৰি খোৱা নাই। ভাজিকে খাইছো পুৰা ফ্ৰাই কৰি। নাই আঞ্জা কৰি খোৱা নাই।
নাই অ খাই আমাৰ ইয়াত কিন্তু মই খাই পোৱা নাই এতিয়ালৈকে।
হয় নেকি ভাজিও ভাজিও খোৱা নাই। চাটনীটো অ চাটন ভাল লাগে মোক কেবা চাটনি খাইছো
অ কিন্তু অ ভাল ভাল কিন্তু কেকাৰৰাটো তোমাৰ হেৰিৰ কাৰণে বেয়া তোমাৰ হাই প্ৰেছাৰ কাৰণে।
অ হাই প্ৰেচাৰৰ কাৰণে বেয়া কিন্তু মোৰ ল' প্ৰেচাৰ আছে।
অ ল প্ৰেছাৰে আছে। আছে মোৰ আৰু হাই আছে অলপ। প্ৰেছাৰ
হয় নেকি হাই প্ৰেছাৰৰ পৰা ল' কৰাব কাৰণে অলপ লাহেকে অলপ খানাটো কমাই দিলে ল' হৈ যায় জানানে? প্ৰেচাৰতটো অ প্ৰেচাৰতটো ইমানেই এইটো নহয়। খালি তুমি অলপ দাবাইকে খালে। ছাগলী মাংস গাহৰি মাংস ব্ৰইলাৰ মাংস এ চেছ তুমি আৰু। গৰমত আৰু প্ৰেছাৰ। উম এক্সাৰচাইজ কৰিলে ভাল। অলপ লিক্সি হৈ যা
অ নাই ৰিক্স কিন্তু গাহৰিতটো আমাৰ এই সদায় নাখাও ইয়াত মাহত কেতিয়াবা এদিন
অ আমাৰ ইয়াতো কেতিয়াবা খোৱা যায়। ভালে লাগে, উ বেছিকে বেছিকে গাহৰি মাংস খোৱা না ছাগলী মাংস?
মই গাহৰিতটো খাওঁ, ছাগলী মাংসটো কম খাওঁ মানে, আৰু ছাগলীৰ মই খাহীৰ মাংসটো ভাল নাপাওঁ খাচী মাংস জোনটো কয়।
খাচী অ খাচী মাংসটো ভাল নোপোৱা?
নাপাওঁ ছাগলীৰ পথাৰতটো ভাল লাগে।
পাঠাটো?
পথা বুলি কয় পথা আৰু খাহিটো বেলেগ বেলেগ তোমাৰ।
হয় নেকি? মই আজি শুনা পালো কেনেকুৱা মানে পথাটো কেনেকুৱা?
পথাৰতো তেলান কম।
হয় নেকি?
হয়।
অ আহ অ গম পালো, উম দে ইয়াৰ বিষয় পিছত কথা পাতিম দিয়া।
অঁ ঠিক আছে পিছত কথা পাতিম।
অঁ দিয়া ঠিক আছে ৰাখো।